হেল্ল'
শুনিছা নাই, বাৰু
উম শুনিছোঁ শুনিছোঁ মোৰ মাতো শুনিছা নে?
উম শুনিছোঁ শুনিছোঁ এতিয়া কি কৰিছা?
এয়া, তোমাৰ এনেই অকমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ, ইমান গৰম পৰিছে।
অ' তাকে গৰমতটো বহুত বেছি অ' মোৰ একদম মাথা- চাথা বিষাই গৈছ আৰু
তাকে হে,
উম্ বাকী ভাত-পানী খালানে?
উম্ ভাত-পানী খালো খালো।
কিহে খালা?
এয়া, তোমাৰ দালি বনালে তাৰপিছত তৰকাৰী অকমান বনালে, সেইয়াই তেনেকেই খালো।
তাকে তাকে বাকি খবৰ-খাতি কোৱাচোন।
উম্ খবৰ খাতি এয়া, ভালেই আৰু বেয়া নহয় বাৰু দেই।
অ' অ' অ' বাকী আজি ইমান দিনৰ মূৰত ফোন কৰিলা কিবা বিষয় লৈ মেলি ফোন কৰিলা নে, নে এনেই ফোন কৰিলা?
এনেকুৱাই আচলতে, মোৰ তোমাৰ লগত মানে কথা এটা আলোচনা কৰিবলগীয়া আছিল। আছিলে বিষয় এটাৰ ওপৰত।
অ' অ' কি বিষয়নো?
মানে ধৰা, বিষয়টো এই এক্সাৰচাইজৰ ওপৰত মোৰ তোমাৰ লগত দুটামান কথা আলোচনা কৰিবলগীয়া আছিলে।
অ' এক্সাৰচাইজৰ বিষয়ে ন, আচলতে মই বিষয়টো ভালেই পাই ছোঁ। দেই মানে ধৰি লোৱা এতিয়া, আমাৰ দৈনন্দিন জীৱনত এক্সাৰচাইজৰ গুৰুত্বতো বহুত আছে গম পাইছা নাই।
আছে আছে হয়। সেইকাৰণে অ'
ভালে লাগিছে বাৰু, অ' আৰম্ভ আৰম্ভ কৰাচোন বাৰু তুমি,
আহ মানে এতিয়া কি হৈছে, আমি আজিৰ যুগত দেখি দেখিবলৈ পাইছোঁ ধৰা, মানুহে এই এক্সাৰচাইজ মানে ধৰা আমাৰ যিটো ব্যায়াম। এই বস্তুটো একেবাৰে এৰি দিছে। মানে এক্সাৰচাইজ বস্তুটো আচলতে, আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী এই বস্তুটো যদি আমি ৰেগুলাৰলি কৰোঁ তেনেহ'লে আমাৰ স্বাস্থ্যটো একদম খুব মানে স হৈ থাকিব আচলতে তুমি যিমানে এক্সাৰচাইজ কৰিবা ৰেগুলাৰ তোমাৰ স্বাস্থ্যৰ মানে, তোমাৰ উদগতিৰ ওপৰত উদগতি হয়। কিন্তু হেৰি নহয়, আচলতে মানুহে কি কৰে আজিকালি এই হেৰি এক্সাৰচাইজ টো বাদেই দিয়া। তেওঁলোকে খোজ কাঢ়িবলৈও মন নকৰে। তেওঁলোকে ধৰা গাড়ীত উঠি গাড়ীত উঠি যাব বাই ত উঠি ঘূৰি ফুৰিব। তাৰ পিছত আকৌ ঘৰলৈ আহি বিচনাত। শুব লে বেয়া মোবাইল চাব টিভি চাব সেই তেনেদৰে টাইমটো পাছ কৰে।
আহ অ'
যদি মই যদি ধৰা, আমাৰ ককাহঁতৰ কথা কওঁ দেই। আমাৰ ককাহঁতে কিন্তু তেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰা নাছিলে। কিন্তু কি কৰিছিলে। তেওঁলোকে তোমাৰ একদম ৰাতিপুৱাৰ পৰা গধূলালৈকে অত্যন্ত কষ্ট কৰিছিলে, কাম কৰিছিলে, যিটোৱে কি হয় মানে এক্সাৰচাইজৰ নিচিনা কাম কৰে।
অ'।
এতিয়া যদি মানুহ এজনে যিমান কষ্ট কৰিব সেইটো আচলতে শৰীৰত প্ৰভাৱ পৰে। আৰু ধৰা এই কাম কৰা আৰু এক্সাৰচাইজ কৰা দুইটা কথা একেই প্ৰায় একেই কাৰণ এক্সাৰচাইজ কৰিলেও যেনেদৰে আমাৰ শৰীৰৰ পৰা ঘাম ওলাই আমাৰ শৰীৰৰ পৰা ঘাম ওলাই। সেইকাৰণে মানে ধৰা মানুহে কি হয়?
হয় কৰিব লাগে হয়।
য, আমি চাওঁ আমাৰ মানুহখিনি কি কৰে?
অ, হেল্ল'? হয় এতিয়া শুনিছো, এতিয়া শুনিছো।
আহ, এতিয়া যদি আমি বৰ্তমান চাওঁ আমাৰ মানুহ বিলাকে কি কৰে তোমাৰ এক্সাৰচাইজ টো বাদেই দিয়া তেওঁলোকে একো কাম এটাও কৰিবলৈ নিবিচাৰে আৰু যি দুই, এজনে কষ্ট কৰে। দুইহজনে এক এক্সাচাইজ কৰে সে তেওঁলোকৰ স্বাস্থ তো বহুত ভাল, আচলতে আমি যেতিয়া এজন এজন এক্সাৰচাইজ কৰা মানুহ আৰু এজন এলেহুৱা মানুহৰ মাজত যদি আমি পাৰ্থক্য বিচাৰিম তেনেহলে আমাৰ বিভিন্ন ধৰণৰ পাৰ্থক্য দেখা যায়। কাৰণ তুই চাবা এক্সেৰচাইজ কৰা মানুহ মানে ৰেগুলাৰলি এক্সেৰচাইজ যোনে কৰে তেওঁ মনটো ভাল হৈ থাকে একদম উৎফুল্লিত হৈ থাকে তেওঁ ধৰা যেনেদৰে এক্সাৰচাইজ কৰে ঠিক তেনেদৰে হেৰিও হয় মানে তাকে আৰু, আৰু তাৰ বিপৰীতে যদি চাওঁ এজন এলেহুৱা মানুহলে চাওঁ সেই এলেহুৱা মানুহ এজনে কি কৰে তোমাৰ একদম কাম বন নকৰাকে যে দিনটো এলেহুৱা হৈ পৰি থাকে বিচনাত তেওঁলোকৰ স্বাস্থ্যটো দিনক দিনে বেয়া হৈ গৈ থাকে মানে। কি হয় তেওঁৰ সেই দিনটো যে বহিলে খালে, খুলে তেওঁৰ স্বাস্থ্যটো চলাচল নহলে যাৰ ফলত কি হয় তেওঁ একদম খাই বৈ থাকিলেও মানে দুৰ্বল নিচিনা অনুভৱ। আচলতে সেই কথাটো মন কৰিব লাগে যে মানুহে একাৰচাইজ
উম।
আমাৰ কাৰণে কি আৰু এক্সাৰচাইজটো আমি পাৰিলে ৰেগুলাৰ কৰিব লাগে। ৰেগুলাৰ দহ, বিশ মিনিট কৰিব লাগে আমি লাগিলে যিমানে আমি ব্যস্ত নহওঁ। হয়। আমি যিমানে ব্যস্ত নাথাকো এক্সাৰচাইজ টো আমি কৰিব লাগে কাৰণ চোৱা আমি যদি আমাৰ শৰীৰটো কাৰণে গোতেই চৌবিশ ঘন্টাৰ ভিতৰত যদি আমি দহ মিনিট এটা দিব নোৱাৰো। তেনেহলে আমাৰ স্বাস্থ্যটো বেয়া হোৱাৰ কাৰণ আমি নিজেই হ'ম। আৰু স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব দিয়াত দায়িত্ব আমাৰ নিজৰ কাৰণ বেলেগ এজন মানুহে আহি আমাক এক্সাৰচাইজ কৰা নিদিয়ে বা এক্সাৰচাইজ কৰিবলৈ আমাক উপদেশ নিদিয়ে সেইটো আমাৰ ধৰা নিজৰ কৰ্তব্য আমাৰ স্বাস্থ্টো ভালে ৰখাটো আমাৰ নিজৰ কাম। সেই তেনেকুৱা ক্ষেত্ৰত আচলতে মানুহে মন কৰিব লাগে যে এই শুনক এইটো কৰিলে আমাৰ কেনেকুৱা ধৰণৰ লাভ হ'ব। আচলতে তুমি কি বুলি ভাবা বাৰু মানুহে যে আজিৰ যুগ এক্সাৰচাইজটো কৰিবলে প্ৰায় এৰি দিছে। এইটোৰ পৰা তেওঁলোকৰ লোকচান হৈছে। বা এক্সাৰচাইজটো যে আমি ৰেগুলাৰলি কৰিব লাগে, এই ক্ষেত্ৰত তুমি
অ' এতিয়া চোৱা দেই এতিয়া তোমাৰ মানুহবিলাকে কি হৈছে, বহুত মানুহে তোমাৰ আজিকালি এক্সেছ ছেজ নকৰে গ'ম পাইছা নাই। তোমাৰ আজিকালি মানে তোমাৰ সেই খোজো নাকাঢ়ে গ'ম পাইছানে। তোমাৰ তোমাৰ যদি ক'বালে দোকানলে যাব লগীয়া হয় তেনেহ'লে কি কৰে তোমাৰ বাইকখন বা স্কুটিখন তেনেকুৱা কিবা মানে যান বাহন লৈ যায় গ'ম পাইছা নাই। গতিকে মানুহবিলাক চোৱা মানুহ বিলাক কিমান এলেহুৱা হৈ গৈছে হয় নহয়। এনে সাধাৰণ এটা কামৰ কাৰণে বা অকমানৰ অকমান দূৰৰ কাৰণে কি হয় মানুহবিলাকে গাড়ী-চাড়ী তেনেকুৱা ধৰণৰ বস্তুবিলাক লৈ যায়। মানে মানুহবলাকে আজিকালি খোজ কাঢ়িবলৈও মন নকৰে ইমানেই এলেহুৱা গৈছ মানুহবিলাক, গ'ম পাইছা নাই।
এতিয়া সেই আগৰ দিনত কিন্তু মানুহবিলাকে তোমাৰ সেই ধ-ধৰি লোৱা এতিয়া কাম বনো কৰিছিলে আগতে। সেইকাৰণে কি হয় মানুহবিলাকৰ ধৰি লোৱা স্বাস্থ্যটো ভাল হৈ থাকে হয় নহয়।
ভাল হৈ থাকে অ'।
কি কৰিব পাৰোঁ গ'ম পাইছা নাই, এতিয়া মানুহ বিলাকৰ আৰু এটা কমন প্ৰব্লেম হৈছে তোমাৰ এই গেছ বিলাক যে হয় গেছ হয় মানুহৰ, গেষ্টিক হয়। এই মানুহবিলাকে চাবা চোন টেব খাইহে খাই কিন্তু ভাল নহয় কিন্তু।
ভাল নহয় অ' হয়।
গতিকে সেই তাৰ উপায় হিচাপে আমি এক্সাৰচাইজক ল'ব পাৰোঁ নহয় গ'ম পাইছা নাই।
উম, পাৰোঁ অ'।
বিভিন্ন ধৰণৰ এক্সাৰচাইজ আছে যোগ ব্যায়াম আছে গ'ম পাইছা নাই, সেইবিলাক কৰিলে কি হয় তোমাৰ, আমাৰ শৰীৰৰ শৰীৰটো মানে আমাৰ ভাল কৰে গ'ম পাইছা নাই, আমাৰ যদি স্বাস্থ্যত ক'ৰবাত হানিও হয় তেনেহ'লে সেই আমাৰ মানে স্বাস্থ্যতো আমাৰ ভাল কৰি ৰাখে। আমাৰ বিভ বিভিন্ন বেমাৰ আজাৰ থাকে নহয়। বেমাৰ আজাৰবিলাকো আমাৰ সেই এক্সাৰচাইজৰ দ্বাৰা আমাৰ ভাল হৈ যায় গ'ম পাইছা নাই। এতিয়া, এই কি হয় আগতে আমি সৰুতে কৰিছিলোঁ এইবিলাক গ'ম পাইছানে। তোমাৰ এই ভাত খোৱাৰ পিছত যে ধৰি লোৱা বত যাসন কৰিব লাগে।
হয় হয়।
এতিয়া ব-বহুতে কি হয় এই বজ্ৰাসন নকৰে মানে বহুতে মানে প্ৰায় খিনি প্ৰায়খিনি মানুহে বজ্ৰাসন নকৰে, গ'ম পাইছা নাই। যাৰ ফলত কি হয় তোমাৰ, ৰাতি কি হয় আমাৰ খাদ্যসমূহ ভালকৈ নপচে। গ'ম পাইছা নাই, ভালকৈ হজম-হজম হোৱাধৰন মানে কঠিন হয়। গ'ম পাইছা নাই। আমি যদি সদায় যদি ভাত খোৱাৰ পিছত আমি যদি পা-দশ মিনিট বা পাঁচ মিনিট যদি আমি বজ্ৰাসন কৰোঁ। গ'ম পাইছা নাই, আমাৰ খাদ্যখিনি ভালকৈ হজম হ'ব, গ'ম পাইছানে। আমাৰ সেই পেটৰ সমস্যা বিলাক নাথাকে মানে গ'ম পাইছা নাই, ধৰি লোৱা আমি বজ্ৰাস কৰিব লাগে। আকৌ এতিয়া তোমাৰ মানুহবিলাকে তোমাৰ আজিকালি এক্সাৰচাইজ নকৰেই একেবাৰে। গ'ম পাইছানে, মানুহবিলাকে এক এক্সাৰচাইজ যদি ভালকৈ নকৰে, ভালকৈ খোজ নাকাঢ়ে, নদৌৰে মানুহবিলাকৰ জানো শৰীৰটো এক্টিভ হ'ব জানো হয় নহয় বাৰু।
উম, হয় বাৰু।
ক্ষেত্ৰতে পাইছো দেই, এতিয়া মই তোমাৰ সেই আগতে তোমাৰ এটা সময়ত মই কি কৰিছিলো তোমাৰ, আ, দৌৰিবলৈও যাও তাৰ পিছত আহি মেলি ঘৰত কি কৰো পুৰা এক্সাৰচাইজ কৰো গম পাইছা নাই। এক্সাৰচাইজ কৰো তোমাৰ পোচাপ মাৰো তোমাৰ পোলাপ মাৰো তেনেকুৱা যিমান আছে মানে চব কৰোঁ। তাৰ পিছত সেইবিলাক কৰাৰ পিছত মই মানে নিজৰ নিজে মই ৰিজাল্ট দেখিছো গম পাইছ নে। তোমাৰ মোৰ জোৰ খিনি আগতকৈ মই বহা যেন অনুভৱ কৰিছো। এয়া মানে নৰ্মেল মানুহত মোৰ জোৰ টো অকনমান বেছি আপগ্ৰেড হোৱা যেন পাইছো গম পাইছানে। নিজৰ ওপৰতে কিবা এটা কনফিডেে গম পাইছানে এক্সাৰচাইজ কৰিলে। এতিয়া মানে কি হয় তোমাৰ আমি যদি সদায় ৰেগুলাৰ যদি ব্যায়াম কৰো এক কৰো। তেনেহলে কি হ'ব আমাৰ। মানে আমাৰ শক্তি খিনি আমাৰ এজন নৰ্মেল মানুহতকৈ বহুত গুণে বৃদ্ধি হৈ যায় গম পাইছা নাই আমি অকমান বেলেগতকৈ, বেলেগ যেন অনুভৱ কৰো নিজকে। গম পাইছ ন, নিজৰ ওপৰত যিটো আত্মবিশ্বাস থাকে, সেই আত্মবিশ্বাসটো আমাৰ কি হয় বহুত পৰিমণে বৃদ্ধি পাই যায়।
বৃদ্ধি পাই যায় হয়।
গতিকে আমি এক্সাৰচাইজটো কৰিব লাগে আৰু মই তোমাক কৈছোৱে এতিয়া। কিছুমান আমাৰ এনেকুৱা ধৰণৰ ব্যয়ায়াম আছে যিবিলাক ব্যয়ামৰ মানে যিবিলাক ব্যয়াম কি হয় আমি কৰিলে আমাৰ আমি বহুত ৰোগৰ ৰোগৰ পৰা উপশম পাব পাৰো। এতিয়া ধৰি লোৱা অ, এতিয়া আমি এটা তোমাৰ হেৰি পাইছো দেই কেঞ্চাৰ যিটো আমাৰ বেমাৰ বহুত মাৰাত্মক বেমাৰ হয় নহয়। ইয়াৰ আজিলৈকে ইয়াৰ একো ঔষধো লোৱা নাই গম পাইছানে কিন্তু কিন্তু মই তোমাৰ সেই এনেকুৱা এটা তোমাৰ এনেকুৱা এজনী মানুহ দেখিছো ছোৱালী মানুহ তোমাৰ বয়স ত্ৰিশ বছৰ, পয়ত্ৰিশ বছৰ মান হ'ব দেই তোমাৰ। সেই মানুহ কি হৈছিল তমাৰ কোৰ ৰোগত আক্ৰান্ত হৈ উৰে, সেই মানুহজনীক সময় দিছিলে তোমাৰ পাঁচ মাহ গম পাইছা নে মানে পাঁচ মাহৰ ভিতৰত সেই মানুহজনী মানে মৰিব গম পাইছা নাই।
উম, উম।
তাৰপিছত মানুহজনীয়েো তোমাৰ মৰিব বুলিয়ে ভাবিছে কিন্তু মানুহজনীয়ে হ'লেও হাৰ মনা নাছিলে। গম পাইছ নে আহাৰ ন মানে কি কৰিছিলে মানুহজনীয়ে তোমাৰ এক্সাৰচাইজ কৰিবলৈ আৰম্ভ কৰিলে তোমাৰ যোগাসন কৰিবলৈ আৰম্ভ কৰিলে গম পাইছা নাই। স, যোগাসন কৰি কৰি তোমাৰ যোগাসনৰ পাৱাৰে ইমান যোয় যিটো বস্তু আজিলৈকে তোমাৰ দৰব ওলোৱা নাই, ঔষধ, ওলোৱা নাই সেই বস্তুটো সেই বস্তুটো কি হৈছে তোমাৰ সাধাৰণ কিছুমান এক্সাৰচাইজৰ ফলত সেই বস্তুতটো ভাল হৈ গ'ল।
ভাল হৈ গ'ল হয়, হয়।
কেঞ্চাৰৰ নিচিনা ইমান মাৰাত্মক ৰোগৰ উপায় হৈছে তোমাৰ এতিয়া। সেই যোগ ব্যয়াম গম পাইছা নাই গতিকে আমাৰ সেই যোগ ব্যয়ামৰ মূল টো কিমান সেইটো হয়তো তুমি এতিয়া অনুভৱ কৰিছা হয়ে, নহয়। মোৰ কথ বুৰা হয়তো তুমি উপলব্ধি কৰিব পাৰিছা। গতিকে সেই, মই আৰু নকওঁ, নকওঁ, আৰু মানে মই ক'বলগীয়া বহুত আছে গম পাইছা নাই। কিন্তু মই সেইখিনি কথাখিনি মানে মই উপকাৰ খিনি মই কৈ শেষ কৰিব নোৱাৰো গম পাইছো।
নোৱাৰা হয় বাৰু হয়।
আমি, আমি সকলোৱে মানে নিয়মিতভাৱে আমি ডেইলি দহ মিনিট হলেও আমি এক্সাৰচাইজ কৰাটো খুব প্ৰয়োজন যাতে আমাৰ স্বাস্থ্যটো ভাল হৈ থাকে। অ, সবল হৈ থাকে গমাইছা নাই সেই তাৰ বাবোবে আমি নিজৰ নিজৰ স্বাস্থ্য টো সুস্থ কৰি ৰাখিবৰ কাৰণে আমি মানে সদায় অ', ব্যায়াম কৰাতটো বহুত প্ৰয়োজনীয় গম পাইছা।
হয়, হয়।
সেইখিনিয়ে আৰু আমি সকলোৱে আমি ব্যায়াম কৰিব লাগে সদায় নিয়মিতভাৱে ব্যায়াম কৰিব লাগে, এক্সাৰচাইজ কৰিব লাগে।
হয়, হয়। সেইখিনিয়ে।
তাকে, তুমি আৰু ক'বা নেকি এই ব্যায়ামৰ ওপৰত?
উম, আমি প্ৰায়খিনি ধৰা যিখিনি আমাৰ মূল আলোচ্য বিষয়ে আছিলে তাৰভিতৰত আমি নাইণ্টি পাৰ্চেন্ট নহ'লেও মানে এইটি পাৰ্চেণ্ট আমি কথা ক'লোৱেই। তাৰবি ষয়ে আমি দুইজনে আলোচনা কৰিলোৱে, আৰু ধৰা বাকী ধৰা যিখিনি কথা আমাৰ থাকি গৈছে আ লোচনা কৰিবলৈ, সেইখিনি হয়তো আমি বেলেগ এদিন নিশ্চয় আলোচনা কৰিম। কিয়নো ধৰা, বৰ্তমান আমি এই খিনি কথা কৈ শেষ কৰিব নোৱাৰোঁ সেইটো অসম্ভৱ হয়, আমি এই, এই বিষ আমি, বেলেগ দিনা আলোচনা কৰিম বুলি আশা থাকিলে।
আশা থাকিলে, আশা থাকিলে, নিশ্চয়, নিশ্চয়। অ', তেতিয়া আজিলৈ ৰাখিছোঁ আৰু ন!
উম, উম, বাৰু, বাৰু।
উম, বাৰু দিয়া আজিলৈ ৰাখিছোঁ তেতিয়া।